হেল্ল'।
অ কি কৰি আছা?
এ আছো ৰবা এনে তুমি?
অ মইে এনে আছিলো আৰু এই গৰমত। ভাল লগা নাই ইমান গৰম।
ত।
তাকেইেতো কি কবা আৰু তুমি এনে কিবা খোৱালেও কৰা। হৈ গ'ল নেকি?
নাই নাই এতিয়ালৈকে হোৱা নাই অকমান দেৰি আছে।
অ আৰু আজি দিনটো কি কি কৰিলা?
আজি কালো মোৰ ডিউটি আছিল নাই গলো। সেইয়া আৰু জীৱন। বাকী তো ঘৰত আহি কেনে এতিয়া এনে আছো।
হয় হয় অ মইয়ে এনেই আছো আৰু মানে দিন অলপমান কামলৈ গৈছিলো বাহিৰলৈ। এই কাম খিনি সেই কৰি আজ অপ জল্ডদি আহি গলো ভাল লগা নাছিলে কিবা কামো আছিল ক'ৰবাত যাব আছিল। সেইকাৰণে আহি গলে আৰু
ভাত খাল নে নাই?
আহ নাই ভাত খোৱা নাই মানে ৰন্ধা হৈ আছে আৰু খাম আৰু অলপ পাছত এতিয়া ভোকো নাই বাহিৰৰ পৰা খাই আহিলো সেইকাৰণে আৰু।
হয়।
তাকে।
কিন্তু ইমান বাহিৰৰ বস্তুও মানে নাখাবা ইমান ভাল নহয়।
অ, হয় - হয় বাহিৰা বস্তু মানে কি হয় আৰু কি ক'বা তোমাৰ ইমান ইহতে মানে তেলত বনাই আৰু ইফালে ইমান পলিচন ইমান লেতেৰা নহয় বায়ুতো বায়ুৰ কাৰণে আৰু লেতেৰা বায়ু বনাই সেই পলিচন খিনি আমাৰ বাহিৰৰ সেই লেতেৰা খোৱ বোৰৰ লগত আকৌ মিলি যায় সেইখিনিয়ে খোৱা যায় আমাৰ।
উম, তাকে।
হেল্লো',
অ - অ শুনা আহ,
অ, মই তোমাক অ, এটা কথা আছিলে সুধো তেনেহলে মানে খাদ্যৰ ওপৰতে সুধো আৰু।
হয় - হয় সুধাচোন কি কথা।
স্বাস্থ্যকৰ খাদ্য বুলিলে তুমি কি বুজি পোৱা নো? কব পাৰিবা।
অ, স্বাস্থ্যৰ খাদ্য তোমাৰ মূল কথা হ'ল যে স্বাস্থ্যৰ খাদ্যটো সেইটোৱেই আমাৰ যিটো আমাৰ বহুত ভেছি পুষ্টিকৰ থাকে য'ত তোমাৰ ভাল এ পুষ্টি থাকে য'ত তোমাৰ বেলেগ মানে তেল মচলৰে বেছি বনোৱা নহয়। তাৰপাছত এইফালে তোমাৰ ক'ব গ'লে মানে আমি একো মানে বায়ুৰ লগত মিহলাই বা বেলেগ মানে বাহিৰা বস্তু বোৰ বহুত কমকে খাও ক'বলৈ তেলৰ তাৰপাছত এইফালে বেছিকৈ তোমাৰ মছলা দিয়া বেছিকৈ তোমাৰ হেৰি দিয়া তাৰপিছত খাদ্য খাদ্য মানে আচলতে হ'ল যিবোৰ খাদ্যত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। পুষ্টি পায় য'ত মানে ভিটামিন থাকে কণী আৰু এইফালে প্ৰটিন থাকে সেইবোৰ সকলো সেইবোৰ সকলোৱে হ'ল তোমাৰ স্বাস্থ্যকৰ খাদ্য। আৰু এইফালে তোমাৰ এ যিটো খালে আমাৰ শৰৰ শৰীৰত শক্তি হয় তাৰপিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। আৰু মনো সতেজ থাকে সেইবোৰে স্বাস্থ্যকৰ খাদ্য সাধাৰণ মানে ঘৰত যিটো ৰন্ধা হয় আৰু কম তেলত মছলা ব্যৱহাৰ কৰা হয় এনেকুৱা খাদ্য খালে দীৰ্ঘ লৈ সুস্থ থাকিব পাৰি আৰু কাম কৰিবলৈ শক্তি পোৱা যায়। সেইবোৰে মই ভাবো যে স্বাস্থ্যকৰ খাদ্য আৰু তোমাৰ মতে মানে অস্বাস্থ্যকৰ খাদ্যবোৰ কি হয়।
অস্বাস্থ্যকৰ খাদ্য ক'ব গ'লে তোমাৰ যিবোৰ আৰু ৰাস্তাত বনোৱা সেইবোৰে ন তেনে যিবোৰ খাদ্য তোমাৰ অ, চেনি নিমখ তেল আৰু ৰাসায়নিক বস্তু বেছি থাকে তাত মানে তোমাৰ পুষ্টিটো কম থাকে। আমি ভিটামিনটো কমকে পাও শৰীৰৰ শক্তিটো কমকে পাও সেইবোৰ আহাৰ গ্ৰহণ কৰিলে। তোমাৰ ফাষ্ট ফুডোট পেকটৰ চিপছ ক'ল্ড ড্ৰিংকস অতিমাত্ৰা ভ ভজা পোৰা খাদ্য আমি মানে খালে আমাৰ ক্ষতিহে কৰে এইবোৰ খাদ্য খাবলৈ সোৱাদ লাগে যদিও বেছিকৈ খালে পেটৰ সমস্যা। মেদ বহুলতা ডায়বেটিছ হৃদয়ৰ ৰোগৰ আকাংক্ষা অস্বাস্থ্যকৰ খাদ্য খন্তেকৰ বাবে ভাল লাগে। দিলেও দীৰ্ঘকালীন ভাৱে আমাৰ শৰীৰটো ক্ষতি কৰি। দিয়ে মানে বহুত খিনিয়ে আমাৰ সৎ শক্তি কৰি দিয়ে আৰু তুমি যেনেকে ক'লা ঘৰৰ বস্তু বোৰ খালে আমাৰ খাদ্য ভাল হয় তেনেকে আৰু অস্বাস্থ্যকৰতো বাহিৰৰ সেই বাহিৰৰ বস্তু বোৰ খালে যেনেকে তুমি খাই আহিছা বাহিৰত সেইখিনি খাব নালাগে কাৰণ তাতে তেল মচলা বেছিকে আছে এই ৰাস্তাৰ ধূলি এইবোৰ এইবোৰ দি বেয়াহে আছে আৰু সিহতে তেলতটো মানে বহুত দিন চেঞ্জ নক মানে ই নকৰে। উম, খলাই নিদিয়ে খলাই নিদিয়াতে কি সহতৰ আমাৰ বেমাৰ চেমাৰ হয় আৰু। সিহতেতো এটা তেলতে এনেকে ভওজা পৰা বোৰ বনাই থাকে ন। আমিতো ঘৰত বেলেগ বেলেগ এনেকে সলনি কৰি ল'ব পাৰো বা শেষ হৈ যায় আমাৰ বাৰু তুমি গম পোৱা নেকি অসমৰ পৰম্পৰাগত খাদ্য স্বাস্থ্য কৰে নে স্বাস্থ গম
অ অসমৰ যিটো আমাৰ পৰম্পৰাগত খাদ্য আছে অ সেইটো তোমাৰ সকলোবোৰে স্বাস্থ্যকৰ হয় বেছিভাগ পৰম্পৰাগত খাদ্য যেনেকে তোমাৰ ভাত তাৰপিছত এইফালে দাইল খাৰ বিলাহী খাৰ তাৰছত আলু পিটিকা আছে আমাৰ মাছ মাংসৰ লগত যিটো শাক পাচলি খাওঁ সেইবোৰ আছে সকলো ইফে অসমীয়া মানুহ নুহৰ আছে সেইবোৰ সকলোৱে হ'ল তোমাৰ স্বাস্থ্্যকৰ কাৰণ সেইবোৰ আমি ঘৰত বনাও আমি ভালকৈ নিজকে ধুই কেনে ভালকৈ তেলত ভাল তেলত বনাওঁ তাৰপিছত ধুনীয়াকৈ বনাওঁ চাফ চিকুণকৈ সেইবোৰ আমি চাফ চিকুণকে প্লেটত লগ খাওঁ সেইকাৰণে আৰু বাহিৰত একো লেতেৰাবোৰ আমাৰ এইফালে নাহে উ ৰাস্তা ঘাটত আমি টো নহয় যে আমাৰ এনেকুৱা ধূলি বালি আহিছে বা লেতেৰা হৈ আছে সেইকাৰণে এইবোৰ সকলো খাদ্যই আমাৰ সাচ থকা আৰু যিটো এইবোৰত মানে কম তেল ব্যৱহাৰ হয় ন সেই সালে আৰু এ প্ৰ প্ৰাকৃতিজিত সামগ্ৰীৰে ৰন্ধা হয় লগতে তাৰপিছত পিঠা বনা তাৰপিছত তিল নাৰিকলৰ লাৰ়ু তাৰ পিছত চিৰা দৈও পুষ্টিকৰ হয় তাৰপিছত পৰম্পৰাগত খাদ্য আমাৰ ৰাসায়নিক পদাৰ্থ নাথাকে গতিকে শৰীৰৰ বাবে ভাল কাৰণ যিমান ৰাসায়নিক পদাৰ্থ তোমাৰ কম থাকিব সেইটো তোমাৰ দোকানৰ পৰা কিনা তোমাৰ ৰেডিমেড যিবিলাক পদাৰ্থ বিলাক আছে বা তোমাৰ বা ঘি বা তেল সেনেকুৱা বস্তু আছে সেইবোৰ সকলো কম থাকিলে আমাৰে ভাল তেতিয়া আমাৰ স্বাস্থ্যটো আৰু বেছিকৈ এ মানে বেয়া নহব আমাৰ সেইবোৰ খাদ্য খালে কিন্তু ভাজা পুৰা আৰু এইফালে অতিমাত্ৰা যদি মিঠা খাদ্য বেছিকৈ খালে বেয়া মানে অস্বাস্থ্যকৰ হব পাৰে সেইয়াই কথা আৰু তুমি এনে জানে কি মানে শাক পাচলি আৰু ইফালে ফল মূল খোৱাটো মানে
এতিয়া শাক পাচলি আৰু দৰো ফল মূলত ভিটামিন খনিচ আৰু যিবোৰ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় সেইটোয়ে আমাৰ শাক পাচলি আৰু ফল মূল ন যিটো আমাৰ আমাৰ শৰীৰত আমাৰ ভিটামিন আনে যেনেকে ফাষ্ট ফুড বাহিৰা বস্তু এইবোৰ আমাৰ শৰীৰত একো কামৰে নহয় অকল মুখৰ জিভাৰ খোৱাদৰ কাৰণে হে আমি খাওঁ ন তেনেকে শাক পাচলি ফল মূল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ই পাচন শক্তি ভাল ভাল কৰে ছাল চুলি উজ্জ্বল কৰে ৰোগৰ বিৰোধী যুঁজিবলৈ শক্তি দিয়ে ইয়াৰ প্ৰতিদিনে ৰঙীন ফল মূল আৰু সেউজীয়া শাক খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে তুমি এবাৰ চাবা অ যে বাহিৰা বস্তু কেইদিনমান খালে আমাৰ গেষ্টিক হৈ যায় কিন্তু ফল মূল শাক পাচলি খালে কিন্তু আমাৰ ক্ষতি নকৰে আমাৰ শৰীৰত আমি বল পাওঁ ত পত আহ অসমত বৰষুণৰ বাবে বিভিন্ন ধৰণৰ শাক পাচলি পোৱা যায় যিবোৰ সস্তা আৰু সহজতেো উপলব্ধ গতিকে প্ৰতিদিনে খাদ্যত শাক পাচলি আৰু ফল মূল সদায় বেলেগ বেলেগ খোৱাটো আৰু খাব পাৰিলে ভাল উম তুমি বাৰু গম পোৱা নেকি অ মই সুধিব পাৰো নেকি এটা মানে আ ছিলে কথা অ তুমি বাৰ মানে গম পোৱা নে এয়া ফাষ্ট ফুড খোৱাৰ ক্ষতিকাৰক দিশবোৰ কি কি
ফাষ্ট ফাষ্টফুডটো আমাৰ বহুতেই বেয়া কাৰণ ফাষ্টফুড বস্তুটোৱে হ'ল তোমাৰ ক'ব গ'লে যিটো বাহিৰত মানে দোকানত বনোৱা হয় বা বাহিৰৰ পৰা আমি কিনি আনি কেনে খাওঁ বা অনলাইন আমি অৰ্ডাৰ কৰি কিনে খাওঁ অ ন সেই সকলোবোৰ আমাৰ এইফালে এটা কেৰাহিতে এটা বাচনতে সিহঁতে বনায় আৰু বহুত ধৰণৰ বস্তু মানে কেৱল এটা বস্তুয়ে নহয় তে সেইবোৰ সকলোৱে তোমাৰ আমাৰ কৰিৰ কাৰণে ক্ষতিকাৰকঁ প্ৰথমবাৰৰ কাৰণে আমাৰ হ'ব পাৰে যে আমাৰ ক্ষতিকাৰক নহব পাৰে যে আমি প্ৰথমবাৰ খাইছো মোৰ বহুত ভাল লাগে কাৰণ তাতে সোৱাদো থাকে বহুত বহুত বেলেগ বেলেগ ধৰণৰ মছলা দিয়া হয় বহুত। বেলেগ ধৰণৰ ৰেচিপি থাকে সেইবোৰ সেইকাৰণে খোৱাদ লাগে আমাক আৰু ভালো লাগে খাই কেনে ম আনন্দ পাওঁ খাবও লাগে খাব নালাগা বুলি কথা নহয় এবাৰ বা দুবাৰ খাব লাগে কিন্তু যদি সদায় সদায় তোমাৰ ফাষ্ট ফুড খোৱা তেনেহলেতো তোমাৰ এ তোমাৰ হহতে তোমাৰ কব গ'লে তোমাৰ ফুড পয়জন হব পাৰে তোমাৰ পেটত বেম হব পেটত বিষ হ'ব। সেইবোৰ সকলো তোমাৰ এই ফাষ্ট ফুডত খোৱাৰ কাৰণে যিবোৰ ক্ষতি আছে আমাৰ এ শৰীৰত সেইবোৰ দেখা পাম। আৰু এইবোৰত তোমাৰ এই বাৰ্গাৰ পিজ্জা তাৰ পিছত এইফালে ফ্ৰাইড চিকেন খাবলৈ বহুতে সোৱাদ লাগে কিন্তু ইয়াত তোমাৰ তেল নিমখ আৰু চেনিৰ পৰিমণো বহুত বেছি থাকে সেইকাৰণে আৰু বেছিকৈ খাল তোমাৰ কি হ'ব ওজনটোোও বাঢ়িব তাৰ পিছত পেটৰ সমস্যা হয়। আৰু লগতে যিটো আমাৰ সুদৰপুৰ আছে। আমাৰ এই সুদৰ যিটো সমস্যাবোৰ আছে সেইবোৰ লাহে লাহে আৰু বাঢ়ি থাকিব। আমাৰ বয়স হোৱাৰ লগে লগে আৰু বাঢ়ি যাব ফলতে আমাৰ ফাষ্ট ফুডৰ কি হব। পুষ্টিৰ যিটো পৰিমণ আছে সেইটো কমি যাব গতিকে শৰীৰ দুৰ্বল হৈ পৰে। সেই কাৰণে আৰু এইবোৰ ফা ফুড আমাৰ শৰীৰৰ কাৰণে অতি মানে ক্ষতি কৰক আৰু মই ভাবো। তুমিতো এনে বেছি নোখোৱা চাগে ন ফাষ্ট ফুড?
নাই নাই মই ইমান নাখাওঁ। বাৰু আগতে বহুতে খাইছিলো কিন্তু এতিয়াৰ পৰা মানে বন্ধ কৰিম কাৰণ তোমাৰ পৰা বহুত সুত খিনি মানে গম পালো আৰু কিমান কিমান ক্ষতি হয় ইমান মানে গম পোৱা নাছিলো মই।
অ এনে বাৰ্গাৰ পিজ্জা তুমি খোৱা নি?
অঁ, সেইটো খাও কেতিয়াবা কেতিয়াবা।
কেতিয়াবা কেতিয়াবা খোৱা ন সেনে তুমি অনলাইন। কৰি খোৱা নেকি এনে মানে ওচৰতে দোকানৰ পৰাই কিনি কেনে খোৱা।
নাই নাই মই অনলাইন অৰ্ডাৰ কৰিয়ে খাওঁ।
আৰু কৰ'বাত গ'লে যেনেকুৱা ডমিন'ছত বা পিজ্জা হাতত সেনেকে যায় কেনে খাওঁ আৰু।
অ মই তোমাক সুধিব বিচাৰিছিলো মানে আমিতো মানে দিনতো পানী খাবই লাগে হয় নে ন
অঁ।
পানী খোৱাৰ কাৰণে আমাৰ যে স্বাস্থ্যত মানে কি- কি ভাল হয় সেইবোৰৰ বিষয়ে তুমি জানা নেকি?
অ', যেনেকুৱা ধৰা আমাৰ শৰীৰত সত্তৰ শতাংশ পানীৰে গঠিত। ত' আমাৰ অ পৰ্যাপ্ত পানী নাখালে শৰীৰৰ পৰা ধাতু পদাৰ্থ ওলাই যাব নোৱাৰে, পাচন ত সমস্যা হয় বা ছাল। শুকাই যায়। পানী কমকে খালে তুমি চাবা যে আমাৰ ছাল খন মানে যেতিয়া পা গা ধু থোৱা হয়, বা কিবা কৰা হয় তেতিয়া আমাৰ ছাল খন বহুত শুকান পৰে আৰু খোজাই থাকে, পানীৰ যদি পৰিমাণটো আমাৰ শৰীৰ কম কম পৰি যায়, আৰু তেতিয়া হয় এইখন তাৰপিছত দিনত পৰ্যয়াপ্ত তোমাৰ খাত আঠ গিলছ পানী খালে। শৰীৰৰ সতেজ থাকে আৰু মুৰ বিষ কমে। ক্লান্তি দূৰ হয় অসমৰ অ', গৰম আৰু আধ্ৰ বতৰ পানীৰ অভাৱে হ'ল সহজে দুৰ্বল লাগে। আৰু এতিয়াতো বহুত গৰমো পৰিছে যিহেতু ত' সেইকাৰণে পানীৰ ইটো মানে বেছি পানী খালে আমাৰ শৰীৰটো ভাল থাকিব। আমাৰ শৰীৰ কোনো মানে বেমাৰ নহ'ব কাৰণ আমাৰ পানী বেছিকে আমি খালি আমাৰ পেচাবৰ লগত সেইখিনি ওলাই যাব আৰু ওলাই যোৱাতে আমাৰ শৰীৰৰ। সেইখিনি কোনো মানে দুৰ্বল বা কোনো বেয়া বেমাৰ। একোৱে মানে নহয়। কিয়নো পানীটো মানে আমাৰ শৰীৰৰ কাৰণে বহুতেই দৰকাৰ। তুমি খোৱা নাই।
হয়-হয় পাম আৰু মই খাও দিনত মোৰ মানে আধা লিটাৰ মানে খোৱা হয়। কিন্তু ক'ব গ'লে দুইয়ৰ পৰা তিনি লিটাৰ মান পানী খাব লাগে। তেতিয়া আমাৰ যিটো আমাৰ শৰীৰৰ আৱৰ্জনা। সেই আৱৰ্জনা খিনি আমাৰ ওলাই যাব। পানীৰ লগত আৰু আমাৰ শৰীৰতটো সুস্থ থাকিব। আৰু শক্তিও থাকিব। গতিকে আমাৰ কাৰণ পানী নাখালে আৰু আমাৰ ক'ব গ'লে ডিহাইড্ৰেট হৈ যায় আমি সকলোৱে। ঠিকে কৈছা বাৰু তোমাৰ পৰা আজি বহুত কথা শিকিলো। শিকিব পাৰিলো আৰু কথা পাতি ভাল লাগিলে।
মোৰো তোমাৰ লগল কথা পাতি। কথা পাতি ভালে লাগিল বহুতো কথা গম পালো। উম, ঠিক আছে দিয়া।